অ, কওক? কি কৰিছা? এ, আছো এনেই।
উম, মইও কাম বন কৰি আজৰি হৈ পেলাই অলপ বাৰেই আছো। চোতালতে বহিছোঁ আও চোতালত বহাও নে একদম গৰম গৰম তাপে আহে আও
অহ আমাৰ ইয়াত কিন্তু বৰ ধুনীয়া বতাহ দি আছে দেই। বতাহতটো ভাল দিনতটো বহুত বেছি গৰম আজি।
অঁ গৰমেই বাৰু ইয়াত বৰষুণ পৰিছিলে
অ ইয়াত নাই ইয়াত কালি
দিলে যে সেনেকুৱাত গৰমটো অকণ বেছি আহে। উম
আমাৰ ইয়াত কালিও বৰষুণ নাই আজিও বৰষুণ নাই। কিন্তু বৰ ধুনীয়া বতাহ এটা মাৰিছে মই চাটৰ ওপৰতে আছোঁ অকণমান সময়। কাপোৰো নিব আহিছো
অঁহ অঁহ।
অ চাহ তাহ খোৱা হ'ল জানো।
নাই এতিয়া চাহ নাখাওঁ অকল লাহে ধীৰে বনাম আৰু।
অহ। ভাত পানী খোৱা হল আও।
ভাত পানী খালোঁ।
অ এই তোমালোকৰ যে সেই ঘৰৰ পাছফালে যে মাটি কঁঠালকেইটা যে।
অহ।
অ খাবলৈ হ'লনে?
এই সেইকেইটা হেৰি চোৱগৈয়ে নাই মই পিছফালে একে নোযোৱাই হ'লোঁ আৰু। এই বৰষুণ পৰি পৰি মানে সেইবিলাক অকন হেৰি হৈ থাকে। জেকা যে আকৌ অ জংঘল নিচিনা হ'ল ন এই সাপ চাপৰ পৰাও ভয় লাগে। আকৌ পিছল হৈ থাকিলে এতিয়া পিছল হৈ যাবও নোৱাৰো।
অহ অহ অহ অহ।
এই পিছফালে বহুত দিন যোৱাই নাই।
অ আইতাকে কবা এ আনিবলৈ চাবলৈ ঘৰৰ আকৌ ফল মূল। সতেজ।
উম মই আকৌ এতিয়া খাব নোৱাৰো।
অ সেইদিনাখন আমাৰ সেয়া দুটা আনিছে এশ বিশ টকা। একদম সৰু সৰু এশ বিশ টকা লৈছে। এতিয়া ঘৰতে এজোপা ৰুই থলে মানে সুবিধা হয় আওঁ।
অহ।
আৰু একো প্ৰতিপালন কৰিব নালাগে নহয়।
উম নালাগে বাৰু এই হেৰিতে ৰুইছিলো নহয়। হৈছিলোঁ কিন্তু এই ঢেৰ দিন লাগিলেই নহয়। নহ'ব আও বুলি ভাবি পেলাই সেই কাৰ্টুনত মাতি মাছৰ কাৰ্টুন যে। যে মা-মাছৰ কাৰন্টনত সেয়া ৰুই দি মই ৰুই দিছিলো দুটা।
অ'।
নে হৈছিলো। কিন্তু এতিয়া হেৰি নহ'ল আৰু।
অ'-অ'।
ফলটো নালাগিল লেগে আৰু তাৰপিছত আৰু এইবোৰ চাফা কৰোতে হেৰি পেলাই দিলে আৰু এইবোৰ ঘৰৰ কাম কৰোঁতে।
অ', নালাগিলে বুলি ন? অ'। কিছুমান আকৌ লাগে কিছুমান আকো নালাগেও বাৰু দেই।
কেতিয়াবা কিছুমানৰ আকৌ টাইম-টাইম লয় যে আকো সেইটো বস্তু লাগিবলে। কিমান টাইম লাগে সেইটো গমেই নাপালোঁ।
অ'-অ', সময় লাগে বাৰু দেই।
উম', এতিয়া আকৌ হেৰি আমাৰো একে বান্দৰত ধেৰ হোৱা হৈছে নহয়।
হয় নেকি?
অ'। একে টিং ফুটা উলিয়াই পেলাইছে টিং, এতিয়া বৰষুণ দিলে এ বাৰা্দা খনত চিলিঙি-টিলিঙি বেয়া কৰি ফল চিলিঙি হুপা বেয়া হৈ যাব বুলিহে চিন্তা হৈছে।
অ', হয় নেকি?
অ' তাণ্ডৱ হৈছে মানে বেছি নহয় বান্দৰ মানে সেই তিনিটা চাৰিটাই আছে, মানে সেই কেইটাই মানে একে তাণ্ডৱ আৰু এতিয়া মানে তাণ্ডৱ মানে তেনেকুৱা তাণ্ডৱো নহয়। মানে আমাৰ-আমাৰ ঘৰৰ মানে মানে সেই সেইটো মানে ৰাস্তা মানে সিহঁতে মানে সেইফালে দিয়ে পাৰ অহা যোৱা কৰে আউ হা? তাৰপিছত সেই কুকুৰ তলৰ পৰা কুক কটাই ধৰে। ওপৰত সিহঁত তাৰছত ইফালে দৌৰে সিফালে দৌৰে ধম-ধম ধাম-ধাম। টিং বিলাক অকণ পুৰণাও হৈছে ন টিং খিনি? টিঙ এটা চেঞ্ কৰিম বুলি কৈছে কিন্তু এতিয়া নোৱাৰে নহয় আকৌ বৰষুণৰ বতৰ তি চেঞ্জ কৰিবলে। চব টোৱে চেঞ্জ কৰিব আকৌ সেই কাঠ টোও চেঞ্জ কৰিব।
অ'-অ'-অ'।
নতুনকে লগাই আকৌ সেইবিলাকতো চেঞ্জ কৰিব নোৱাৰিবই ফল চিলিঙি লগা হৈ আছে ন?
অ'-অ', এ, বাৰাণ্ডাখনত ফলচিলিং সে অকল বাৰাণ্ডা
অ', সেইখিনি নাই-নাই ফল চিলিঙি সেইখিনি নাই। সি খিনিত ধেৰি আছে এইটো কি পি ভি চি অ'-অ'। পি ভি চি হেই অ'।
অ', বৰ ধুনীয়া বতাহ জাক দিছো অ।
অ'। আমাৰ নাই নাৰিকলৰ পাত এটা কৰিছে একে ওপৰতো বাৰু, দে খো
অ'-অ'।
ছোৱালী? উম', আমাৰ সে আকৌ চিন্তাই হৈছে হেৰি যে এ, ধুনীয়াকে হেৰিও লাগিছে এয়া আগ আহ, হেৰিতে লাগি লাগিছে আমাক আগ পিনে লাগিছে বাৰু।
কি?
কি কয় এয়া উম, অমিতা আৰু পিছপিনে অমিতা জোপাও কিন্তু ভাল খোৱালে আকৌ, ডাঙৰ-ডাঙৰ যে। একে হে পিছপিনৰ এয়া অমিতা জোপাও মইহে খাব নাপাওঁ। পালো আমই বোলে এতিয়াহে লাগিবলৈ পালে হ একে বিৰাট ধুনীয়া ধুনীয়া একে ডাঙৰ ডাঙৰ মানে দেখিলে ভাল লগা মানে জাতটো। তলৰ পৰা লাগিছে হাতেৰে ছিঙিব পাৰে আও।
অঁ
তাৰ পিছত সেয়াই সেইজোপা এতিয়া শেষ হ'ল আও লাগি শেষ আও কিন্তু এইয়া আগফালৰ দুজো- জোপা এজোপা ফুলিছে এজোপা মানে অকৌ ডাঙৰ ডাঙৰে হৈছে আও আৰু মানে দছ দিন মানৰ পিছত ধুনীয়াকে খাব পৰা হ'ব আও।
অঁ
এতিয়া ভয় মানে কাৰণ সিহঁতে এতিয়া কুকুৰ কেইটাৰ পৰা বাৰু নামিবলৈ চান্স নাপায়।
অঁ কুকুৰকেইটাই ধৰে কুকুৰে ধৰে দেই বান্দৰ ধৰে ইয়াত। আছে আমাৰ এই সন্মুখৰ ঘৰত কুকুৰ তিনিটা আছে একদম বান্দৰ মানে আহিলেই ধৰে আৰু ভুকেই যে। সিহঁতেও ভয় কৰে কিন্তু দেই। উম উম
প্ৰথম কেইদিন আকৌ একে হেৰি হনুমান মানে আমি আমাৰ এফালে ইমান
নাই যে অ অ হনুমান দেখাই দিলা চাগে।
জয় চি ৰাম এতিয়া সেকে টেঙা লাগিছে
অ আমাৰ ইয়াতো তেতিয়াহ'লে ভাবি চোৱা পঞ্চাশ ষাঠিটাতো একেলগতে আহে মানে একদম পূৰা জাকে জাকে আহে
কাপোৰ কানি সেইফালে আকৌ বহুত অনিষ্টও কয় যে হয় এ আমাৰ এফালে
বহুত অনিষ্ট কৰে মোৰ বহুত কাপোৰ অনিষ্ট কৰিলে।
অ এইফালে আকৌ এয়া কি ৰাইডিঙীয়া চাইডে বিললে হেৰি বান্দৰ মেকে বুত বহুত অনিষ্ট ক সিহঁত আকৌ হেৰি হেৰি আছে কি বুলি কয় কাবাত খুলি খুলি তাৰ পিছত এইয়া হেৰি খুলি খুলি আলমাৰি যে এ পাকঘৰত থকা আল মাৰি পা বস্তু খুলি
অ আমাৰোতো তেনেকুৱা
টিঙৰ ওপৰত অ টিঙৰ ওপৰত গৈ গৈ খাই থাকে বস্তু। বস্তু বোৰ আকৌ সেই দলিমাৰি দলিমাৰি দিয়ে
আমাৰ আকৌ ভেন্টিলেটৰ কেইখন মানে লগোৱা হোৱা নাছিলে যে এতিয়া সেয়া সেইকেইখন লগাই দিলে যে এতিয়া মানে কোনো ফালে মানে সোমাব নোৱাৰে আৰু দেই দৰ্জা কেইখন খোলা মানে নাথাকিলে মানে সোমাব নোৱাৰি এতিয়া ভাল হল আগত মানে চিন্তা হৈ থাকে পাকঘৰত বহুত বস্তু অনিষ্ট কৰিলে দেই এটা সময়ত। এতিয়া কিন্তু সেইবিলাকত নাই সেই তেনেকুৱা নিচিনা উম। উম অনিষ্ট কৰিলে বেয়া লাগে সেয়াই বহুত বস্তু আতা কেজিয়ে কেজিয়ে নিলে আ তাৰ পিছত চেনি নিলে, নিমখ নিলে, হালধি পেকেট কিমান ডাঙৰ ডাঙৰ সেই মই যে বিশালৰ পাজে লৈছিলোঁ যে এনেকুৱা ডাঙৰ ডাঙৰ ডাঙৰ যে টেমাকেইটা তেনেকুৱা সৰু সেয়া দুটা চাইজৰ গোটেই কেইটাই লৈ গ'ল। দুইটা লৈ গ'ল একদম চেনিয়ে তেনিয়ে লৈ গ'ল আও
তে টেমাকেইটাৰ পাছত নাপালি আও।
টেম কিটা পালো মানে সেইফালে সেই কঠিয়ানি চঠিয়ানি পেলাই থৈছিলে কিন্তু হেৰি আক য়ে আনিবলৈ বে- বেয়া লাগে নহয় বান্দৰে চোৱা বস্তু এটাই নহয় নহয় গোটেইকেইাই মানে থপিয়া থপি লাগে মানে তিনি চাৰিটাই একেলগতে মানে থপিয়া থপি লাগে মানে সেই তেনেকুৱাত মানে বেয়া লাগে আও। উম সেয়া তাৰপিছত হেয়া তেনেকে
চা খোৱা হ'ল আও
চাহ মানে এবাৰ খালো তাৰপিছত আকৌ এতিয়া খাম আৰু এই এখেত মান মানে হেৰিলে গৈছে, এই মানে পূজা আহিছিলে হেৰি সেইটো কি বুলি কয় হেৰিপৰা এই যোৰহাটৰ পৰা তাই যোৰহাটত থাকে যে, তাৰপিছত মানে অ হে পৰিলে, পৰোতে মানে অকনমান হেৰি হ'ল আৰু আঘাত পাইছে এতিয়া সেয়া বেজি দিবলৈ গৈছে হস্পিতাললে, লৈ গৈছে মামীও গৈছে তাৰপিছত আ অ হেৰিও গৈচে নাই নাই ইমান বেছি নহয় আৰু, মানে এটা হেৰিত আৰু থাকিব পৰাকে আৰু মানে ইমান বেছি নহয়।
ফ্ৰেকচাৰ
নাই নাই নাই সেইবোৰ নাই উম।
হে ছোৱালী অংগনবাড়ী গৈছে জানো?
এ নাই যোৱা এতিয়া দুবছৰে হোৱা নাই নহয়।
অ নহয় মাজতে এবাৰ শুনিছিলো
অ নাই নাই সেয়া তে তিয়া সেই সিহঁতৰ ওজনটো আৰু মানে হাইটটো জুখিবলৈ মাতে যে।
অ।
অ সেই তেতিয়া মানে লৈ যোৱা হৈছিলে আৰু মাজে মাজে সেয়া হেৰি গৰাকীয়ে কয় আৰু অংগনবাদ়ী বাইদেউ গৰা সেয়া কেতিয়াবা এতিয়া মাজে যে মাতে মাতে মাজে মাজে মাতে যে। আকৌ কিবা বস্তু বা সানিও দিয়ে সেইবিলাক আনিবলেহে সেই বস্তু তো নানোৱে তেনেকে। কিন্তু সেয়াই সেই ওজন আৰু সেই জোখালৈহে মানে যোৱা হয় আৰু এতিয়া মাতি আছে এতিয়া যাবলৈ সময়টো মিলাব পৰা নাই ৰাতিপুৱা ভাত -পানী বনাই আকৌ খোৱাই বোৱাই চবকে থৈ মেলি যাবলৈ মানে নটা বজাত দশটা বজাত সময়টো নিমিলেগে মানে। সেইটো কাৰণে মানে অকণমান হেৰি হয় আৰু।
এ তেনেকে মিলাব লাগিব।
তেনেকেই মিলাব লাগিব অ।
এতিয়া অকণমান ইয়াতে এডভাঞ্চ হৈ গ'লে তাৰপিছত স্কুলত দি দিয়াত মানে ইমান তেতিয়া প্ৰব্লেমটো নাথাকেগে। তেতিয়া সেই আ আ মইয়ো এক তেনেকুৱাহে কৰিলো হয়। তাইক সেই নাৰ্চাৰীত দিব কৈছিলে তথাপিতো তাই মানে জানাই হ'ল যে ঘৰতে গোটেইখিনি, অ বেছি হ'ল আৰু। অ সেইকাৰণে মই মানে ডাইৰেক্ট এল কেজিতে দি
অ অ, এতিয়া তাইৰ বয়সৰ ইয়াত এতিয়া সেই ল'ৰা -ছো ৱালী কেইটা যে ইহঁতকেইটা, ইহঁতকেইটা সিহঁততকে এক শ্ৰেণী তলত এতিয়া ইউ কেজি পাইছে নেকি সিহঁতে এ এতিয়াতো এ টু ওৱান পালেগে, ইহঁতে ইউ কেজি পাইছে, উম ইউ কেজি পাইছেহে। অ ময়ো সোনকালে দি পেলাই মানে ল'ৰা -ছোৱালী মানে হেৰি মাথা খোৱাটোতকে মানে অকনমান সিহঁতক কিতাপৰ বুজাটো বেছি হ'ল যে এতিয়া সেইটো কাৰণে অকনমান দেৰিকে দিম বুলিয়ে ভাবিছো মানে।
আহ।
অ।
অ দিয়া দিয়া হ'ব দিয়া অ।
হ'ব দেই তুমি পাছত ফোন কৰিবা, উম বাৰু বাৰু এতিয়া হ'ব দিয়া ৰাখাচোন। উম উম হ'ব হ'ব হ'ব।